হেল্ল'।
হেল্ল' হেল্ল' আৱাজ আহিছে? হেল্ল'
হেল্ল' অ আৱাজ আহিছে। অ আৱাজ পাইছে।
অ'।
অ', কি খবৰ পিছে?
চলিছে আৰু তোমাৰ?
মোৰ ঠিকে আছে গৈ পেলাই ক তুমি পিছে
মই তোমাৰ যোৰহাটৰ থাকোঁ গুৱাহাটীত।
অ', যোৰহাটত নেকি? অ', মই মই যোৰহাটতে পঢ়ি আছো যোৰহাটত ক'ত তোমাৰ ঘৰ?
কোৰ যোৱাত মৰি আনি
মৰিয়ানী অ', মৰিয়ানী চাইডতে। মই যোৰহাটৰ কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়ি আছোঁ।
অ', কাজিৰঙা ইউনিভাৰ্চ
কাজিৰ ইউনিভাৰ্চিটি অ'।
মই পঢ়া নাই মই জব কৰি আছো।
অ', জব কৰি আছা নেকি।
উম।
অ', মা তুমি সেয়া যোৰহাটৰ পৰা পাছআউট চাগে পঢ়া।
মই এই তোমাৰ এইটো কি নাম জানো মৰিয়নী কলেজ।
যোৰহাটৰ মৰিয়নি কলেজত।
উম, উম, উম।
অ', তুমি কি কৰা পিছে?
মই বেংকাৰ হয়।
অ', বেংকাৰ ন'।
উম।
অ', মানে সে সেয়া তুমি মানে, বিক্ৰী কি কৰা মানে গৈ পেলে?
লাইক ডিগ্ৰী মানে।
কমাৰ্চ, বিকম কৰা।
অ', বিকমৰ ন'। অ', তুমিটো গুৱাহাটীত কৰা ন'।
অ'।
ঠিকে আছে আৰু, গুৱাহাটীত কি তুমি এনে ইয়াত থকা মেলা পি জি ৰেন চন থাকানে গৈ পেলাই তেনেকুৱা
ৰুম, ৰুম আছ
অ', নিজৰ ৰুম ন'।
অ', নিজৰ ৰুম লৈ আছো।
আৰু বাকী অ', ঠিক আছে। বাকী কোৱা আৰু।
তোমাৰ ঘৰ ক'তনো?
মোৰ ঘৰ তেজপুৰ হয় গৈ পলে, কিন্তু মই পঢ়ো
ক'ত ক'ত?
মোৰ ঘৰ তেজপুৰ।
তেজপুৰ, তেজপুৰ ক'ত?
কি ক'লা?
তেজপুৰ কোনখিনিত?
তেজপুৰৰ গৈ বাৰিকা চগৰী ছাইডত।
অ, অ, মোৰ তেজপুৰৰ তোমাৰ এই ঠেলামাৰা।
অ, ঠেলা মৰা ন। ঠেলা মাৰা, সেই তাৰ পৰাই মই গৈম জি ইি কমপ্লিট কৰা ডিপ্লমা। এই শোণিতপুৰ পলিটেকনিক খন দেখিছা চাগে। এই শোণিতপুৰ পলিটেকনিক, তাৰ পৰাই মই জি ইি কমপ্লিট' কৰা।
তুমি চাইন্সৰ।
মই, এইয়া এইচ এস কমপ্লিট কৰিলো, এইচ এছ কমপ্লিট কৰি পেলে, জি কমপ্লিট কৰিলো এতিয়া বিটেক কৰি আছো মই। এই কাজিয়া ইউনিভাৰ্চিটিত আৰু।
তাৰপিছত এইম কি? কৰাৰ।
এইমটো ইয়াৰ পিছ বিটেকৰ পিছত জব শপ এটা ল'ম আৰু জব চপ লৈ মেলি পেলাই এম বিয়ে চিয়ে কৰাৰ এইবিলাকি আৰু।
এইজ কিমান তোমাৰ?
মোৰ এইজ তোমাৰ টুৱেণ্টি থ্ৰী হয়।
উ বেছি হোৱা নাই। আছে টুৱেণ্টি ফাইভ টোয়েন্টি সিক্স য়েইগিতা অ জব কৰিবলৈ। ঠিকে আছে।
এ আৰু প্ৰেকতটোত ধৰা দু দুটা বছৰ লাগিব গৈ মেলি পেলাই। আৰু দুটা বছৰ ফৰত্ চেম তাৰ ফিফথ চিক্ত চেভেন এইত দোতা বছৰ ইফালে খাই দিব তাৰ পিচত পঁচিছৰ পিছত আৰু কিবা জব চব বিচাৰিব ল প্লেচমেন্ট চেছমেন্ট পালে তো ঠিকে ছে।
আচ্ছা কাজিৰঙা ইউনিভাৰ্চিটি তোমাৰ কিমান বছৰ হল এতিয়া?
কাজিৰা ইউনিভাৰ্চিটিত মোৰ এইবাৰ গৈ মেলি পেলাই এবছৰ হৈছেগ মই লিটেল এট আছিলো।
অ এবছৰ হৈছে নহয় মোৰ লগৰ দুটা আছিলে চিনি নাপাবা চাগে ইয়াত। এই অবিনাশ দত্ত বুলি আছিলে। যোৱাাতৰ চশমা পিণ্ডা প্ৰতাই কৰাইছিলে নে ক্লাছো কৰাইছিল নেকি।
অ', মানে ফেকাল্টি হয়, নেকি?
অ', ফেকাল্টি আছিলে। অভিলাচ দত্ত।
অ', এয়া, কিহৰ ফেকাল্টি বা?
এইটো মই গম নাপাওঁ দেই, কিহৰ ফেকাল্টি আছিলে।
হৰ ফেকাল্টি অ', তেনে বাকী কিহৰ ফেকাল্টি লগৰ গোটেই বিলাকে মানে জবেই কৰি আছে আৰ
আতচ্ছা।
মোৰ লগৰ খিনিও ম-ম-মানে জবতে আৰু।
তুমি পঢ়ি আছা মানে?
হয়, জি ই কমপ্লিট কৰি
অ', জে ই‌ কমপ্লিট কৰাৰ পিছত স্কপটো ভাল থাকে তোমাৰ। জে ই, জে ই টো, কমপ্লিট কৰাৰ লগে, লগে তোমাৰ হেইকেইটা আহি যায়টো তোমাৰ বহুত তা, আপৌৰসুনেটিত মানে বহুত ৰেলেক্সচন আহি যায়। হেল্ল' হেল্ল' হেল্ল' হেল্ল'